অহ', মানদে দেখাব তোমাক, পইচা পেমেণ্ট হেল্ল', হেল্ল' অ'
অহ', এনেই আছো ৰ'বা এতিয়া ৰুমতে আছো।
হয় নেকি, চাহ-তাহ খালা নে?
চাহ মানে খালো, ৰুটি খালো ৰাতিপুৱা।
হয় নেকি, অ' অ'। আৰু?
আৰু তুমি কি খালা?
অহ' অহ' তেনেকুৱা একো হোৱা নাই।
অহ', অহ'।
আৰু তুই, কি আজি অলপ বজাৰৰ বিষয়ে কথা পাতো দিয়া।
বজাৰৰ বিষয়ে অ', বজাৰ পাৰি।
অ', তুমি বজাৰ কৰি ভাল পোৱানে?
অ', ভালেই লাগে বজাৰ কৰি, তোমাৰ?
হয় নেকি, অ' এনে বজাৰ কৰিব কাৰণে ক'ত ক'ত যোৱা?
আমাৰ ওচৰতে যাওঁ, চকত-চকত যাওঁ। এই বজাৰ বিলাক আছে আমাৰ ইয়াত ওচৰত, দুই এখন বজাৰ হয়।
অ'। অ'। বজাৰ কৰি থৈ যোৱা মানে? অ' অ', তাৰপিছত অঃ, কি বোলে তোমালোকৰ অ', এনে অনলাইন কৰা নে?
অনলাইন বজাৰ মানে তোমাৰ এই ঘৰৰ মানে, এইবিলাক অনলাইন বজাৰ তেনেকে কৰা নাযায়। এনে তোমাৰ এইবিলাক কৰা যায়, বজাৰ মানে তোমাৰ কাপোৰ হওক, কিবা হওক, এইবিলাক অনলাইন কৰো।
হয় নেকি?
হয়, হয়, তুমি কি বজাৰৰ কথা-কথা কৈছা, মানে মই খোৱাৰ বজাৰৰ কথা কৈছা নে, ন চব বজাৰৰ কথা কৈছা? চব বজাৰৰ।
তোমাৰ ধৰা, শাক হওঁক, শাক পাচলি হওঁক, গোটা
হ
কাপোৰ কানি, তাৰ পিছত সেই বজাৰবোৰ, কৰা ন ঘৰৰ কোনে হা?
অ', ঘৰত মইয়ো কৰোঁ দাদাই, মইয়ো কৰো দাদাইও কৰে তেনেকেই কৰে আৰু।
হয়
নাই অকলে যাওঁ মই, বজাৰ অকলে অকলে যাওঁ বজাৰ কৰিব মানে, আৰু লগৰ লগত যাওঁ, ফেমেলি মানে ঘৰৰ লগত নাযাওঁ।
মইয়ে লাষ্ট টাইম, মই বজাৰ কৰি কিন্তু ভাল পাওঁ, এনেই মই বজাৰ কৰি বেছিভাগ তোমাৰ, এই বিচাল পেনডেনছ সেইবোৰত যা পেনডেনছ। মলবোৰৰ বজাৰ কৰোঁতে বাৰ্গেনিং কৰি ভাল নাপাওঁ। বাৰ্গেনিং কৰি মানে বেয়া কিবা দামবিলাক বিভিন্ন কাম। চাগে।